হেল্ল'
অ' ভালে আছে?
ভাল ভাল
কি কৰি আছে আপুনি? অ' মই আচলতে হেৰিয়াৰ পৰা, এই শিৱসাগৰৰ পৰা কৈছিলো। আপোনাৰ নামটো মোৰ লগৰ ভণ্টি এজনীয়ে দিলে, আপোনাৰ লগত সেই দুটামান কথা পাতো বুলি। হয় হয় মানে ঘৰতে আছে নে?
ঘৰতে আছো।
বৰ্তমান সময়ত মানে সেয়া, ইয়াত কিমান মানে হেৰি হৈছিল যে খাদ্য মানে অৰ্থনৈতিক সংকটে কিমান দেখা দিছে এই বিষয়ে বোলো আপোনাৰ লগত দুআষাৰ কথা পাতো বুলি ভাবিলো। যদি আপুনি ফ্ৰী আছে, কথা পাতিব পাৰো
হয় মই ফ্ৰ্ৰীে আছোঁ
বৰ্তমান যে যি আমাৰ ৰাজ্যত বা দেশতে ভাৰতবৰ্ষতে হওঁক বা অসম ৰাজ্যতে হওঁক যে মানে খাদ্য বস্তুৰ ক্ষেত্ৰত যিমান দাম বাঢ়িছে বা যিমানে সং সংকটে সংকটে দেখা দিছে আপুনি এই বিষয়ত কি বুলি ভাবে? কি কাৰণে এইটো সমস্যা হ'বলৈ পাইছে বুলি ভাবে?
আহ এতিয়া আমি বাতৰিৰ পৰা গম পাইছো যে দেশত বা আমাৰ ৰাজ্যত আহ প্ৰতিটো বস্তুৰে মূল্য বৃদ্ধি হৈ আছে। বিশেষকৈ আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহ বিলাক তাৰ বাবে বেছিকৈ ভু ভুক্তভোগী আহ আমি পেট্ৰলৰ পৰা আদি কৰি প্ৰায় চাউল, শাক, পাচলি ফল-মূল, মাংস-মাছ এই সকলো বস্তুৰে এতিয়া জুই চাই দাম।
অ', এই যে জুই চাই গম গম পাইছে, এইটো জুই চাই যে দাম হৈছে এইটো কি কাৰণে হৈছে বুলি ভাবে? তেওঁলোকে এই যে যিহেতু মধ্যপ্ৰাচীয় দেশবিলাকত হৈ থকা মানে য ঘৰৰ কাৰণে নে আপুনি বেলেগ কিবা।
চৰকাৰেতো সেই বুলিয়ে কৈছে যুদ্ধ বিগ্ৰহৰ কাৰণে, আমাৰ দেশত মূল্য বৃদ্ধি বেছি হৈছে। কাৰণ আমাৰ দেশৰ আমাৰ দেশ বেলেগ ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল আছিল। সেইটো কাৰণে আ আমাৰ যিবিলাক নিত্য প্ৰয়োজনীয় সামগ্ৰী চাউল দালি। এইবিলাক নহ'লে? আমাৰ নহয় সেইবিলাক বস্তুৰ দাম বাঢ়ি অহাৰ কাৰণে আমাৰ জনসাধাৰণৰ ওপৰত মাথা মাৰ কৰিছে।
অ হয় আৰু এইটো সময়ত আপুনি এতিয়া পৰিয়াল আপুনিতো মানে আপোনাৰ পৰিয়াল আছে আপুনিটো বিয়া হোৱা আপোনাৰ কিতাপ আছে তেওঁলোকৰ ক্ষেত্ৰত মানে কিবা আহি পৰিছে নেকি মানে সংকট আহি পৰিছে নেকি মুল্যবৃদ্ধি বৃদ্ধি হোৱা বাবে। মানে কেন্তে কেনেকুৱা অসুবিধা পাইছে বাৰু কওকচোন
বিশেষকে মানে যিটো ব্যৱসায় হওক, বা চাকৰি কৰা সকলৰে হওক আহ ব্যৱসায় খায়ৰ পৰা যিমান লাভৱান হ'ব লাগে। যিমান টকা পইচা অৰ্জন কৰিব বা চাকৰি কৰিলে আহ মানুহৰ যিমান দৰমহা পায় সেই দৰমহাৰ উপৰি বা ব্যৱসায়ৰ পৰা লাভ হোৱাৰ উপৰিও বস্তুৰ যি ধৰণে দাম বাঢ়িছে ঘৰ চলাবলৈ এতিয়া আহ অসুবিধা হৈ পৰিছে
সেই টেক্স অ' সেইটো হয় দিয়াচোন মে দামো বাঢ়িছে সেইটো হয়, মানে এইটো এতিয়া আপুনি আমাৰ দেশ কও মানে এতিয়া এক মিনিট মানে এক মিনিট কাৰ বেছিকে কাৰ মানে এইটোত মানে হেৰি আছে বুলি কোনে মানে বেছি এইটোত মানে ভূমিকা লৈছে বুলি ভাবিছে বাৰু, এই যিহেতু মানে ইমান বস্তুৰ দাম বাঢ়িছে বৰ্তমান চৰকাৰ খননে নে আৰু আপুনি আন কিবা বুলি কব।
অহ' প্ৰথম কথাটো চৰকাৰৰ ওপৰতে আমি দোষ দিব বিচাৰো। কাৰণ চৰকাৰেতো গোটেই আন্তৰাষ্ট্ৰীয় পৰ্যায়ত কি হৈ আছে প্ৰথম চৰকাৰৰ ওপৰতে আ' মানে চৰকাৰে প্ৰথমে গম পায়। আন্তঃৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় স্তৰত আমাৰ সামগ্ৰী বিলাকৰ কেনেকুৱা স্থিতি
এতিয়া মানে চাবলৈ গলেতো এতিয়া আপুনি ক'ৰবাত ফুৰিবলৈ যোৱা কথা ভাবিছে নেকি? ইমান যিহেতু বস্তুৰ দাম বাঢ়ি আছে বাছৰ টিকেটৰ দাম বাঢ়িছে, সেইটো সময়ত যদি আপুনি ফুৰিবলৈ যাও বুলি ভাবে কেনেধৰণৰ পদক্ষেপ ল'ব মানে এইক্ষেত্ৰত। মানে আপুনি মানে যতা যাতায়াত ব্যৱস্থাটো কোনটো ভাল বুলি ভাবিব। এতিয়া, যিহেতু বাছ আৰু ট্ৰেইনৰ সমানে দাম বুলি কব পাৰি।
চৰকাৰে ইন্ধন কমাবলৈ গৈছে যিমান পাৰি অহ ব্যক্তিগত বাহনত যাতায়াত কৰিবলৈ অ মানাই কৰিছে সেই সংক্ৰান্তত আহ আ ৰে'ল যাত্ৰাটো বেছি উপযোগী বুলি ভাবোঁ
হয় বাৰু ৰে'ল যাত্ৰাতো উপযোগী বুলি ক'ব লাগিব কাৰণ এতিয়া মানে চৰকাৰে দা অ মানে নিৰ্দেশনা দিয়া অনুসৰি কোনোবা যদি ডিউটিত যায় সেইটোতো মানে ৰেলতে যাবলৈ মানে কৰিছে যিহেতু আৰু এতিয়া আপুনি মানে আপোনাতো এতিয়া জুলাই মাহত
চৰকাৰৰ মন্ত্ৰী বিধায়কসকলে কিন্তু জনসাধাৰণক যেনেকৈ অ এছ অ পি জাৰি কৰিছে কিন্তু তেওঁলোকৰ ক্ষেত্ৰত সেয়া আমি দেখা নাই তেওঁলোকে যদি কবালৈ যায় এ এঠাইৰ পৰা আন ঠাইলৈ যায় এটা যিটো কনভয় লৈ যায় আত সেই কন্ভাৰে ক্ষেত্ৰততো কোনো হিন দেৰি হোৱা নাই কেৱল জনসাধাৰণ সাধাৰণৰ কাৰণেই এছ অ' পি বিলাক প্ৰয়োগ হৈ আছে
বাকি সেইটোয়ে আৰু ক'বলৈ গ'লে মানে জনসাধ সাধাৰণৰ মূৰতে মাধৰ-মাৰটো পৰিছে চাগে। হয় নে কি আপোনাৰ টো মানে এতিয়া আপুনি ঘৰত থাকে আপোনাৰ যিহেতু ল'ৰা ছোৱালী আছে তেওঁলোক কি গৰম বন্ধ হ'ব তেওঁলোকেতো ক'ৰবাত যাব বিচাৰিব আপুনি যিমানে এতিয়া সেই যা মানে ভ্ৰমণ কৰাৰ ক্ষেত্ৰত কি ভাবিছে ওচৰত ক'ৰবাত যাবনে নে এতিয়া আপুনি টোটেলি মানে এভইড কৰিম বুলি ভাবিছে
নাই বাহিৰত যোৱাটো বাহিৰত বাহিৰত যোৱাটো এক একেবাৰে কৰি দিছো অ কেঞ্চেলে কৰি দিছো কাৰণ ওচৰে-পাজৰে ফুৰাব লাগিব তাহঁতক কাৰণ নিজৰ টকা পইচাৰ কথা। আও আছে টকা পইচা যদি এনেকে, অন্য বস্তু বিলাকৰ প্ৰতি আমাৰ যিমান আৰ্জিত ধন আছিল যিটো দৈনিক প্ৰয়োজনীয় চাউল, দালি খৰচ হৈ গৈছে, সেইকাৰণে বাহিৰত ফুৰা টো এতিয়া কেনচেল কৰা হৈছে আমি, আমাৰ ওচৰে-পাজৰে ঠাই সমূহতে ভ্ৰমণ কৰিব লাগিব।
আৰু এইটো এতিয়া এতিয়া অসম চৰকাৰৰ কথাহে ক'বলৈ যাও, যিহেতু আমি অসমতে বাস কৰোঁ, তেওঁলোকে যিহেতু মানে, মানে যিখিনি দুখীয়া শ্ৰেণীৰ বোলে একেবাৰে, তেওঁলোকক তো দাইল, তেল, চাউলৰ পৰা আদি কৰি, মানে গোটেই খিনি দিছে, কিন্তু বাকী মানুহখিনিৰ যে ইমান মানে
সেইটোয়ে কৈছো, মধ্যবিত্ত পৰিয়ালৰ ক্ষেত্ৰতহে বেছি, অ, অসুবিধাটো মধ্যবিত্ত
হয় এইটো মানে, সেইটোয়ে এই যে, অ, পইচা মধ্যবিত্ত, পৰিয়ালৰ যে মাধ মাৰ পৰিছে প্ৰত্যেক মধ্যবিত্ত পৰিয়ালৰ ক্ষেত্ৰত যে, সেইখিনি মানে কিবা চলিউচন কিবা মানে উলাবনে সমস্যা সমাধানৰ কিবা উপায় আছে বুলি ভাবেনে আপুনি।
যেতিয়ালৈকে এই চৰকাৰ থাকিব তেতিয়ালৈকে কিবা এটা সমস্যা সমাধান যে হ'ব মই নাভাবো। চৰকাৰ সলনি হ'লেহে, কিব কিবা এটা হোৱা আশা থাকিব পাৰে।
ইয়াত খাদ্য বুলি নহয় আচলতে নিবনুৱা সমস্যা বৃদ্ধি হৈছে এই মানে বৰ্তমান সময়ত, এইটো মানে বহুত অ, মানে, প্ৰত্যেক মানুহ বিলাকৰ কাৰণে মানে এইটো মানে এটা মানে বিভ্ৰান্তকাৰী মানে এটা মানে অ, সমস্যা নিচিনা হৈছে হয়‌ নে?
হয় হয়, সেইটোৱেই আমাৰ
আপোনাৰ ওচৰৰ পাজৰৰ পৰিয়ালৰ লগত কেতিয়াবা আলোচনা কৰিছে নে বা নাই ওচৰৰ চচাইটিৰ মানুহৰ লগত যে, ইমান মানে অক
সকলোৰে সকলোৰে মুখে মুখে, অ মূল্যবৃদ্ধিৰ কথাটোৱেই আছে কিন্তু কোনেও মাত মাত নোৱাৰা হৈ গৈছে, আচলতে আমি গণতন্ত্ৰত বাস কৰিছো নে ৰাজতন্ত্ৰ ত বাস কৰিছোঁ। তেনেকুৱা ধৰণৰ কথা আহি পৰিছে, যদি কোনোবাই মুখ খোলে চৰকাৰৰ বিৰুদ্ধে যদি মুক মাত মাতে, তেতিয়া সেই, অ, গৰাকীক চৰকাৰে ধৰি বান্ধি জেলত ভৰাব, মাৰপিট কৰিব বা মাৰিয়ে পেলাব।
অ'।
অসম দেশখনত দেখা পাই আছো। সেইকাৰণে কোনেও আগবাঢ়ি আহি মাত মাতিব নিবিচাৰে।
এ বাৰ বুজিলো
সেইকাৰণে মই ভাবো শেষত মই ভাবো যে আমি সুস্থ ভাৱে জীৱন যাপন যদি কৰিব বিচাৰো তেতিয়াাহলে আমি নিজে আমি চৰকাৰৰ প্ৰতি আশা কৰি থাকিব নালাগে আমি নিজে যি পাৰো ঘৰতে আমাৰ সৰু হলেও বাগিচা এখন শাক পাচলিৰে হওক বা ফল মূলৰে হওক আমি শাক পাচলি ফল মূল লৰ বাগিছা এখন আহ গঢ়ি তুলিব লাগিব যাতে আমাৰ ল'ৰা ছোৱালী বিলাকে পুষ্টিকৰ খাদ্যয় খাব পাৰে তাৰো আগত নালাগে নিজৰ বাৰীতে শাক পাচলি ফল মূল যি আছে সেয়া খায়েই সুস্থভাৱে থাকিব পাৰে
আৰু এইটো কথা মই বুজিলো বাৰু এতিয়াবা সমস্যা মূল্য় বৃদ্ধিৰ সমস্যাৰ কথা গম পালো পৰিয়ালৰ কথা গম পালো ভগৱান কথাটো গম পালো এটা কথা আপোনাৰ মোৰো মানে সৰু ছোৱালী এজনী আছে তিনি বছৰ মান হৈছে আপোনাৰো যিহেতু ছোৱালী এজনী আছে বুলি মই গম পাইছো মোৰ লগৰ জনীৰ পৰা অ তেওঁলোকক কি কি খাদ্য টো খালে ভাল হ'ব বাৰু
আহ তেওঁলোক যিহেতু একদম সৰুৱে হৈ আছে আমি বাহিৰৰ খাদ্য খোৱাতকে নিজে ঘৰত ৰন্ধা দালি, ভাত তাৰপিছত ৰুটি ফল মূল যিহেতু আমি বজাৰত পৰাপক্ষত আমি ত্যাগেই কৰিব লাগিব বজাৰৰ ফল মূল আমি ঘৰৰে ফল মূল যিবিলাক আমি গাঁৱত পাওঁ ভীমকল হয় নে অ তাৰপিছত ডালিম, কাজু কিচমিচ এনেকুৱা ধৰণৰ
সেইবিলাক কিন্তু এটা কথা কওকচোন আজিকালি গাঁৱত ্তমান মানে গাঁৱতো মানুহ বিলাকে খেতি কৰিবলৈ মানে বাট এলে এলাহ কৰা নিচিননা হৈছে এইটো কি কাৰনেে মানে এই তেওঁলোকে যে ফ্ৰী কে হয়' হয়' কও
হয় হয়। আমি আচলতে পৰৰ ওপৰত নিৰ্ভৰশীল আমি অসমীয়া মানুহ পৰৰ ওপৰত নিৰ্ভৰশীল আমি নিজে কষ্ট কৰিব নিবিচাৰো। সকলো নহয় একাংশ অসমীয়া মানুহ তেনেকুৱা। সেইকাৰণে আচলতে তেনেকুৱা হৈছে।
আৰু এইটো মানে সেইটো এইটো এইটো কাৰণেও হৈছে নেকি। এতিয়া যে ফ্ৰীকে যে মানুহ বিলাকে যে ঘৰত থাকিয়ে যে দাইল এক কেজি পাইছে, মিঠাতেল এক লিটাৰ পাইছে, চাউল ফ্ৰী পাইছে মানে সেইকাৰণে অ সেইকাৰণে চাগে। কাম কৰিবলৈ সেই পইচা
সেইটো হয় সহজতে সকলো পায় সহজতে সকলো চৰকাৰে অৰুণোদয় আঁচনি। দিছে আই মাতৃসক সকলৰ কাৰণে আকৌ মইনা আছ চলি আছে সহজতে পইচা পাই গৈছে সেইকাৰণে কষ্ট কৰিব নেকি?
অ', আকৌ এতিয়া আচলতে সেইটোয়ে সেইটোয়ে আচলতে আকৌ এতিয়া এতিয়া আপুনি শুনিছ নে নাই যিটো বাবু আচনি
বাবু আঁচনিও শুনিছো বাবু আঁচনিৰো অ', ছাত্ৰ ছাত্ৰ সকলক অ', কাৰণে কিবা এটা
কৰিছে ছাত্ৰ। হয় হয় ছাত সকলৰ কাৰণে কৰাটো বাৰু ভাল এইটো। ভাল কিবা এটা কৰিছে কিন্তু মানে এই কিন্তু মানুহখিনিক যে প্ৰত্যেকটো বস্তু ফ্ৰীকে কিন্তু সেই যে দিছে খাদ্য ক্ষেত্ৰত সেইটো নকৰা হলে এটলিষ্ট ভাল আছিল নেকি? যে তেওঁলোকে আচলতে অকমান মানে ভাল কাম কৰা হেতেনে তেওঁলোকৰ উন্নতি হ'ল হেতেন নেকি! নহ'লে এনেকে চাগে এটা এনেকেই তেওঁলোকৰ জীৱন মানে দিন বিলাক এনেকেই পাৰ কৰিব চাগে আপুনি ইমান ভালকে যে কথাবিলাক প্ৰথম পৰা গ'লে তাৰোগামত ধন্যবাদ জনাইছো আৰু কেতিয়াবা যদি আপোনাৰ লগত মানে কথা পাতিব বিচাৰো ফোন কৰিব পাৰিমনে?
পাৰিবা পাৰিবা, ঠিক আছে মোক বহো ধন্যবাদ জ্ঞাপন। কৈছিল ন'। ইমান ভাল বিষয় এটাত আমি আলোচনা কৰিব পাৰিলো। অ'।
ঠিক আছে মইয়ো গম পালো এতিয়া আচলতে বহুত কথা আপোনাৰ পৰা, ঠিক আছে কেতিয়াবা আপোনাক ফোন কৰিম দিয়ক ঠিক, আছে ৰাখিছো এতিয়া।